হ হেল্ল'?
আকোচ কৰিছিলো এই যে মাত্ৰ মেছেজ কৰিছে হোৱাটছএপত।
আচ্ছা আচ্ছা আচ্ছা তটো বেলেগ নাম্বাৰ নে ইায়াৰ মানে দাসগুপ্তা বুলি আহি আছে।
হয় দা দাসগুপ্তা হয়।
আচ্ছা আচ্ছা।
বাকী পিছে তোমাৰ কি খবৰ?
ভাল ভাল, তোমাৰ?
মোৰো ভাল, তুমি ক'ৰ পৰা গুৱাহাটীত নেকি?
মই গুৱাহাটীত, তুমি?
মই গুৱাহাটীৰ অৰিজিনেল গুৱাহাটী।
গুৱাহাটী মানে গণেশগুৰী তাতে মোৰ ফেমিলি অৰিজিনল।
অকে তাতে থকা নেকি?
অ' তোমাৰ
মোৰ ঘৰতো মালিগাঁও।
মালিগাওঁত, আচ্ছা আচ্ছা। মালিগাওঁটো এতিয়ি আম্বুবচী হৈ আছে ন আজি চাগে বহুত ভিৰ।
উম কালি আমাৰ লাষ্ট আম্বুবচি মেলা।
অ'অ'
মই তাৰে মানুহ হয়, মন্দিৰ তলত থাকো মই।
হৈছে চাগে ন' আহা যোৱা।
আহা যোৱা আমাৰ পাছ আমাৰ পাছ আছে না পাছত অহা যোৱা হৈ যায়।
অ', আচ্ছা। গৈছা নে তাতে?
যোৱাকালি গৈছো ৰাতি তিনটা বজাত, ৰাতিপুৱা আজি ৰাতিপুৱা ছয়টাত আহিছো ঘূৰি।
বা তিনটা বাজাত। মানুহ চাগে বহুত দেৰিলৈকে থাকেই চাগে?
না তিনটা বজাত মানুহ দুটা তিনটা বজাত মানুহ শুই যায় এইবলাক।
হৈ যায় ন অ' গৈছিলো মানে এইটো বছৰ যোৱা হলে।
এইটো বছৰত
এইটো বছৰত ন যোৱা নহল মানে যোৱা বছৰ গৈছিলো। মানে মালিগাঁত কি হ'ল বি এড কৰিছিলো মই যোৱা বছৰ গুৱাহাটী বুলি যে কলেজ খন আছে, অ' গুৱাহাটী বুলি যে কলেজ ৱেষ্ট গুৱাহাটী।
ঐই গৈজো বৰিপাৰা।
অ' অ' তাতে ত কৰুতে গৈছিলো ফ্ৰেণ্ডছৰ লগতে। বি এড, বি এড।
বি এড কৰিছা?
অ',
এতিয়া কিবা পঢ়ি আছা না, চাকৰি কৰি আছা?
এতিয়া মই স্কুলত সোমাইছো চি বি এচ ই প্ৰাইভেট।
স্কুল টিচাৰ।
উম, স্কুল টিচাৰ তুমি?
মোৰ ব্যৱসায়িক বিজনেচ।
অ', বিজনেছ আচ্ছা।
আজিতো আজি লাষ্ট দিন চাগে অম্বুবাছীৰ আজি।
কি কলা না অ', আজি লাষ্ট।
তাৰপিছত।
উম, আজি লাষ্ট কালি খুলি যাব দৰ্জাটো। মা দৰ্জা যোনটো আছে।
গৈছিলোঁ ৰাস্তা ৰাস্তাই কিবা কিবি দি থাকে বাৰু খোৱা বস্তু কিবা কিবি ভিৰো বহুত ভিৰ।
তাৰমানে আমি আমি কালি কৰিম ভাণ্ডাৰা।
অ', আচ্ছা কালিও আছে?
অ', কালি মানুহতো থাকিব না কালি মন্দিৰ খুলিব মানুহ গুচি যাব নেকি নাযায় না। খুলিব চাব ফুৰিব তাৰ পিছত যায়। অ', কালি দৰ্শন কৰিব মানুহে।
আচ্ছা।
ইমান দিন বন্ধ আছিলে না মানুহটো কিমান মানুহে ৰখি আছিল।
উম, উম, উম, অ',
আৰু বাকী পিছ তোমাৰ ঘৰত কোন কোন আছে?
অ', এলডাৰ চিষ্টাৰ বা এজনী
মোৰ ঘৰত মই আছো, মোৰ ভাইটি, দেউতা, মা আৰু এটা মোৰ দগ এটা আছে নাম চোৱান।
আচ্ছা আচ্ছা। ভাইটি কি কৰি আছে মানে পঢ়া শুনা?
না ভাইটিৰ পঢ়া শুনা কমপ্লিট এতিয়া সি এম বি এ কৰিব অনলাইনত। প্লাছ এই চাকৰি কৰি আছে একাউণ্টেণ্ট টি ভি এছ শ্ব'ৰুমত।
বেংগলী ন?
আমি হ'ল ক্ৰছব্ৰীড, অসমীয়া আৰু বেংগলী মিক্স।
অ, আচ্ছা, মালিগাঁৱত বহুতকেইটা লগ আছে
থাকিবই, তুমি ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ ষ্টুডেন্ট হলেতো থাকিবই লগ তোমাৰ
লাঞ্চ এতিয়া নহয়, লাঞ্চ মই দুটা বজাত যাম ৰুমত, নিজে ব প্ৰনাম, খোৱাটো বাৰু তিনটা বাজি অ', মই নিজে বনাই খাওঁ, একচুৱেলী মই ভেগেন হয় সেইকাৰণে। মোৰ খানা মই নিজে বনাওঁ। মা দেউতা খায় ফিছ খায় ননভজ সিহঁতে বাছ, মই ভেগান।
অ', সেইকাৰণে ঠিকে আছে।
আৰু মোৰ দোকানটো হ'ল আজৰাত ত' মই আজৰাত ৰুম এটা লৈছো। তাতে মোৰ ষ্টাফ থাকে মই থাকো মোৰ লগত মোৰ চোৱান থাকে। সদায় সদায় আপ ডাউন কৰা মন নাযায় না।
অ, সেইটো হয়, ঠিকে আছে দোকানৰ ওচৰতে
আৰু দোকানৰ ওচৰত ৰুম পাই গ'লে চিন্তা নাই। কাপোৰৰ দোকান। অ, চব ইম্পৰ্টেড কাপোৰ
মে'ল ফিমেল দুটাই।
বুজা নাই কি কলা?
নে কাপোৰ যে মে'ল ফিমেল দুটাৰে?
অ' চব ইউনিচেক্স
অ', আচ্ছা, আচ্ছা।
আজিকালি ল'ৰা ছোৱালী বেলেগ বেলেগ ৰাখিলে বহুত টান।
সেইটো হয় আজাৰা সিফালে তো ৰাস্তা বনাই আছিল।
হ, ৰাস্তা বনাই আছে, বনাই আছে ৰাস্তা। ৰাস্তাটো মানে, জাপানৰ মিনিষ্টাৰ আহা‌ কেঞ্চেল কৰি দিলে যে
অ, সেইটোৱেইেতো, বনালেও বোলো ইমান সোনকালে সোনকালে। ৰাস্তাটো ভালে কৰিছে, কিন্তু মানে বৰষুণ চৰষুণ আকৌ কিবা হলে বেয়া হৈ নগলে হ'ল আৰু।
সিহঁতে ইমাৰজেঞ্চি চাপ্লাই ইউজ কৰি আছে, মানে চব ইমাৰজেঞ্চি মেটেৰিয়েল। জল্দি জল্দি কাম হোৱাৰ কাৰণে জল্দি বস্তু লগাই আছে। চৰ্টকাট মেথড কৰি আছে কাম।
ধাৰাপুৰ এতিয়া বেলেগ হৈ গ'ল, আগৰ নিচিনা নাই ধাৰা
অ'
অ' ইণ্টাৰনেচনেল এয়াৰপৰ্ট দুটা দুটা।
হাঁ?
ইণ্টাৰনেচনেল এয়াৰপৰ্ট আছে ন ধাৰাপ পুৰ এৰিয়াত দুটা, আৰু পুৰাণ এটা আছে খুুলি দিলে
বেলেগ হৈ গৈছে, শুনা যাই পোৱা নাই, বাৰু শুনিছো বাৰু মানে একদম বাহিৰৰ দৰে আৰু মানে এয়াৰপৰ্ট বনাই দিছে আৰু বো মানুহে বোলে ৱাক কৰিব যায় ইভিনিং ইভিনিং
উম, পুৰা মানে জাগাটো কিবা বৰবাদ হৈ গৈছে তেতিয়া চ্লাইড চলি আছে, বৰষুণ চৰষুণ দিলে পানী চানী সোমাই যাই‌ বোলো ইয়াত।
হ' আ এনেই আৰু সোনকালে সোনকালে বনালে আৰু হেৰিও কেনচেল কৰিলে
সেইটোও হয়।
গাড়ীৰ মাত আহি আছে বাহিৰত আছোন নাই কৰা নাই হ'ব আৰু ওৱান থাৰ্টি মানত
ওৱান থাৰ্টি
কোনে বনাই লাঞ্চ?
উম
হাঁ হাঁ
লাগিবা কৈছিলা?
ম সুধিল লাঞ্চটো কোনে বনা
আৰু লাঞ্চ ত মায়ে বনাব, আজি দেৰি ন মই নহয় মায়ে মায়ে বনাওঁ। মই বনোৱা নাই বনাওঁ। কিন্তু আজি বনোৱা নাই।
তাকী পিছি কি কি বনাব পাৰ তুমি।
উম, হম।
কি কি বনাব পাৰা ফেভৰেট ফুড কি তোমাৰ চবচে বেষ্ট বনাব পাৰ ভাল
এনেকে একো নাই এনে অলপ চলপ গোটেই খিনিয় জানো বাকী
আছ
বেলেগ মই একো ইমান সেই নাই ৰঙালাও চবজি সেইবোৰ ভাল লাগে আৰু ৰঙালাও চয়াবিন এইবোৰৰ
বাকী পিছে তুমি চবচে মানে বেছি মানে কাক চাপোৰ্ট কৰা, ভেজ ন নন ভেজ চাপোৰ্ট কৰা
মোৰ সোৱাদটো দুটাই খাওঁ। মানে কি আৰু এতিয়া যিমান বেমাৰ আজাৰ হৈ আছে অলপ মান নন ভেজটো কমাই দিলে ভাল আৰু মানুহৰো নিজৰ হেল্থৰ কাৰণে।
সেইটোতো কথা আজিকালি চলি আছে মাৰ্কেটত
সেটো
তুমি ভাবাচোন ফ্ৰজেন চিকেন কেইটা যে আহে বিলিংকিটৰ পৰা থ্ৰী মানতচ বিফৰ থ্ৰী মানতচ বেনিফ্ৰেচাৰ থাকে। কিয় মুৰ্গী তিনি মাহ থাকিব পাৰিব নেকি?
আৰু এতি মৰা মুৰ্গী উপায় এনেকে বেছি আছে, আৰু কিমান দিনৰ আগৰে মানুহবোৰ খাই কিনে সেনেকে লাহে লাহে বেমাৰ চ'ব ফালে। সৰু সৰু বাচ্ছ মোৰনো কিমান বেমাৰ আজিকালি
অ' এই ফ্ৰেঞ্চ ফ্ৰাইজ
আহ উ
ত আজিকালি খোৱাটো ভাল কৰিলে বাকীৰে হৈছে বেমাৰ আজাৰ অলপ অ'
সেইটোয়ে কথা আজিকালি ৰেষ্টুৰেন্টত ভাল খানা নাই।
অ'
চিলিণ্ডাৰৰ দাম বঢ়াই দিছে, এতিয়া মানুহে কি ভাল খানা চাপ্লাই দিব, কোৱাচোন।
আৰু সেই ভাজা তেল কেইটাতে আকৌ কিমান কি ভাজি থাকে কিমান দিনৰ তেল সেইবোৰ-
হয়তো চলাই থাকে সি শুই থাকে
উম
আজিকালি মানুহে এইবিলাক খাব মইতো এইবিলাক- বাহিৰ খানা নাখাওঁ খালি ফুল ভেজ ৰেষ্টুৰেণ্টত যাম তাতে খাওঁ য'ত মই ফুল গ্ৰীভে থাকিব, জে বি এ মন ব ফুল ভেজ।
সেইবোৰত খাই দচা চা এইবোৰ খাব ভাল পাৰে আৰু।
অ' মই তো চাউথ ইণ্ডিয়ান ফেভেৰেট।
উম, এইবোৰে ভাল লাগে খাই।
আৰু যি গৰম পৰিছে। আজি মানে মহৰম আছে ন সেইকাৰণে বন্ধ দিছে। চি বিছ অ অ থানা মুখত ইয়াতে গ্ৰীণ ভেলি বুলি
গ্ৰীন ভেলি
হয়।
খানা মুখ খানামুখ কোনটো খানা মুুখ
এইটো এ ইফালে লংকেশ্বৰ পাৰ হয় কিনে
এইফালে আমাৰ এইফালে ধাৰাপুৰ লংকেশ্বৰ
অ এফালে
এই তুমি গণেশগুৰিৰ পৰা আহা
আহ মানে কিয় এইফালে ভিতৰৰে বাছ আহে আৰু
স্কুলৰ বাছ ল'ব আহে তোমাক এই গম বা ঠিক ঠিকে আছে স্কুলৰ বাছ ল'ব আহি ঠিকেই আছে
বাছ আহে বাছ একদম কাহিলি পাৰা এইফালে এইবোৰোতো যায়
বাহ মই সেইটো ভাবিলো বাহ গণেশগুুৰৰ পৰা তুমি ইয়াতে আহে সুধিলো কোনটো জেগা
অ দুৰ হয় বাট সেই আৰু মানে এইবাৰ নতুন সোমালো ন এক্সপিৰিয়েঞ্চ লাগে বাকী ওচৰত তাত যিবোৰ আছে ডাঙৰ ডাঙৰ ইনষ্টিটিউট তাতে মানে এক্সপিৰিয়েন্ঞ্চ থাকে এটলিষ্ট ওৱান ইয়াৰটো লাগেই ত সেইকাৰণে তাতে সোমাই গলো আৰু তাতে কৰিছিলে চা এক বছৰ বেছি দিন নাই আৰু কেইমাহ মান মানে আছে
মই নতুন জইনিং হ'ল মাত্ৰ একমাহ হৈছে চাগৈ
সোমালোঁ আ মেই মেত সোমালোঁ
বেমাইইছ ভাল লাগে
ছছো আৰু
মৰ্নিংত কেইটাত আহে বাছ ল'বৰ কাৰণে
ৰাতিপুৱা আহে আপোনাৰ সাত- সাতটা মানত সাতটা নহয় সাতটাৰ আগতে আহে চাৰে ছটাত। ছয়টা পঞ্চল্লিছ এনেকে আহে
অ ইমান জল্দি উঠিব লাগে চাগে
আহ উঠোৱে মই সোনকালে পাঁচটাতে উঠো আগৰ পৰাই উঠি উঠি আভাস মানে মোৰ এনেকুৱা হৈছে মোৰ যবোৰ স্কুল হওক কলেজ হওক চব মানে মই দূৰে দূৰে লৈছো।